হয়।
অ ভালেনে?
অ ভাল ভাল। তোমাৰ ভালনে?
মোৰ ভালেই।
অ।
আজি ভাবিলো তোমাৰ লগত এটা বিশেষ হয় আজি ভাবিলো তোমাৰ লগত এক বিশেষ বিষয়ত কথা পাতিম বুলি।
অ কোৱাচোন কি
অ বি-বিষয়টো হৈছে অ মানে বানপানী। কিয়নো আমি প্ৰতিবছৰে অ খবৰবোৰ মানে খবৰবোৰ পাই মানে পাই থাকো যে ব বানপানীৰ ফলত বহুতো খ মানে আ পৰিৱেশৰ বিনষ্ট, মানসিক কষ্ট পায়,
উম হম ঠিকেই ঠিকেই। মানে অসমৰ বানপানীৰ খবৰ বোৰতো প্ৰায় পায়ে থাকো, পৰ প্ৰতি বছৰে মানে একেই অবস্থা বহুত বেয়া লাগে জানানে
হয় হয় বহুত বেয়া লাগে, অ সঁচাকয় দুখজনক। অ বৰষুণ বৰষুণ আৰম্ভ হ'লেই অসমৰ বহু অঞ্চলবোৰ পানীত ডুব য মানে কি ডুব যায়। আৰু মানুহে ঘৰ মানুহে ঘৰ বাৰী এৰি কিনে আছ শিবিৰলৈ গুচি যাব লগা হয়।
হয় ঠিকেই ঠিকেই মানে মই ভাবো হয় মই ভাবো বানপানী যেন অসমৰ জীৱনৰ মানে এটা অংশ হৈ পৰিছে। ই কিন্তু ইয়াৰ ফলত মানে মানুহে যি কষ্ট পায় সেইটো ভাবিলে মানে বহুত বেয়া লাগে। এতিয়া মানে যিসকলে বানপানীৰ ফলত বহুতৰ খেতি-বাতি ঘৰ-দুৱাৰ একেবাৰে মানে নষ্ট হৈ ধ্বংস হৈ যায় যিহেতু তেওঁলোকেহে মানে বুজি পায় যাৰ লগত এইটো মানে হয়, হয়নে?
হয় হয় ঠিক ঠিক কথা কৈছা তুমি। আহ অ ঠিক কথা কৈছা। আহ বিশেষকৈ তোমাৰ এই দৰিদ্ৰ পৰিয়ালবোৰে আহ বেছি মানে কষ্ট পায় অলপ হয়নে?
হয় হয় হয় একেবাৰে।
অ বহু হয় বহু মানুহৰ এই কেঁচা ঘৰ বোৰ ভাঙি যায় আৰু সকলো অ সামগ্ৰী নষ্ট হৈ পৰে। কৰ্ম জীৱন কৰ্ম জীৱন যাপনতটো মানে বিনষ্ট স্থ হৈ পৰে মানুহৰ।
হয় হয় ঠিকেই ঠিকেই মানে আ বহুত মানে একাৰে অসুবি কলে নহয় যাৰ লগত হয় তেওঁলোকেহে মানে এইটো অভিজ্ঞতাটো বুজি পাই কে-কেনেকুৱা লাগে। এখন মানে যিমান জীৱন জুৰি উপাৰ্জন কৰি ঘৰত এটা এটা বস্তু তো মানে কিনি আনি ৰখা হয়, সেই সকলো বস্তু মানে একেবাৰে নষ্ট হৈ ধ্বংস হৈ যায়। খেতি বাতিৰ কষ্ট ইমান মানে এনে যায়। এতিয়া যদি মই তোমাক সুধো, এই তোমাৰ কেতিয়াবা এনেকুৱা বানপানীৰ অ অভিজ্ঞতা নেকি প্ৰত্যক্ষ অভিজ্ঞতা? কোৱাচোন অকণমান।
হয়, হয় নিশ্চয় হৈছে আৰু আমাৰ অঞ্চলত এইবাৰ আ, বানপানী আহিছিল আ তেতিয়া মানে ঘৰবোৰত পানী সোমাই আ, সোমাই কিনে কি ৰাস্তাবোৰ ডুব গৈছিলে। হয়নে? তেতিয়া সৰু সৰু ল'ৰা ছোৱালী ইস্কুলত যোৱা মানুহে কৰ্মৰত কামত যোৱা মানে এইবিলাক অ', পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিলে তে তিয়া আৰু এইকেইদিন আ, কি কয় ইস্কুলো বন্ধ হৈ পৰিছিল।
হয়, হয়, হয়।
আ, তোমাৰ কিবা প্ৰত্যক্ষ অভিজ্ঞতা আছেনে?
হয়, হয়, মোৰো মানে তেনেকুৱা অভিজ্ঞতা আছে মানে কি হৈছিলে জানানে এবাৰ? এই মই এতিয়া যিহেতু মই গুৱাহাটী মহানগৰীতে থাকোঁ। এই মই মানে এবাৰ পৰীক্ষা দিবলৈ গৈছিলোঁ পৰীক্ষা দিবলৈ তোমাৰ এই বামুণী মৈডামৰ ফালে যাওঁতে মানে কি হ'ল এই উম, পুৰা হ হঠাৎতো মই বাছত গৈ আছো হঠাৎ বৰষূণ আহি গ'ল ডাঙৰ মুষলধাৰ বৰষুণ আহি গ'ল বৰষুণতো আহি যোৱা মই ভাবি আছোঁ আৰু কি হ'ব, কি হ'ব মানে তাৰ হ-হঠাতে মানে ৰাস্তাৰ চাৰিওকাষে বানপানী ভৰ্তি সৃষ্টি হৈ গ'ল যান জট একেবাৰে মানে গাড়ী আগলৈও নাযায়, পাছলৈও নাযায় সেনেকুৱা পৰিস্থিতি হ'ল এতিয়াটো মোৰ পৰীক্ষা লৈ দেৰি হৈ যাব সেনেকুৱা হোৱাত মই মানে ভগৱানক চিন্তা কৰিলোঁ যে, কি হ'ব ভগৱান মোৰ আজি। পৰীক্ষাটো চোন দিবই নাপাম নেকি সেনেকে ভাবিছোঁ সেনেকে ভাবো সেইফালে মোৰ তোমাৰ সময়ে পাৰ হৈ গ'ল, সময় পাৰ হৈ যোৱাত মই আকৌ সেইদিনা মানে উভটি গুচি আহিব লগা হ'ল খুব বেয়া লাগিছিল সেইদিনা মানে সেনেকুৱা মোৰ মানে বহুত বেয়া অভিজ্ঞতা এটা মানে মোৰ আছে আৰু বানপানীৰ লগত।
হয়, অ', যিহেতু তুমি গুৱাহাটীৰ ক উল্লেখ কৰিছা গুৱাহাটীৰ মোৰ এটা প্ৰত্যেক অ', প্ৰত্যক্ষ অভিজ্ঞতা আছে। মোৰো হয়নে কিয়নো মইয়ো গুৱাহাটীত পঢ়িছিলোঁ আগত যেতিয়া মানে মই কামত গৈছিলোঁ। অ', ৰাতিপুৱা যাওঁতে ঠিকেই আছিলে তাত পিছত এ এডাৰ মানে এষাৰ বৰষুণ আহিছে অহাৰ পিছত যে যেতিয়া কামৰ পৰা উভতি আহোঁ তেতিয়া চাওঁ যে আমাৰ আমাৰ মানে যোনখন ঘৰ ঘৰৰ মানে ৰাচ তাতো পুৰা পানীত ডুব গৈ, ডুব গৈছে।
অ'।
হয়নে, ত' আমাৰ অ', ঘৰৰ মানে উম, এই কি কয় চোতাললে মানে পুৰা পানী।
উম, উম, উম।
এনেকুৱা এনেকুৱা ধৰণৰ মানে অ', অৱস্থা পাইছোঁ তাৰ পিছত এ দুই দুই বা তিনদিন মান মই কাম-ম-ম-কামত যাব পৰা নাই এই পানীৰ ফলত, কিয়নো তোমাৰ এই ড্ৰেইনবিলাক নলাবিলাক অ', বন্ধ হৈ পৰিছে ত' পানীটো মানে যাব নোৱাৰে।
হয়, হয়, হয়, বহুত অসুবিধা হয়, শুনি আছা? হয় হয় আৰু মানে কি জানানে সেই সময়ত এই যেতিয়াই মানে, আ আমাৰ এই আমি মহানগৰীৰ কথা কৈছো যিহেতু, যেতিয়া বানপানীৰ সৃষ্টি হয় তুমিতো এই বাতৰিত হয়তো পাইছা কিজানি বহুত মানে, এ ছাত্ৰ ছাত্ৰী মানে নলা নৰ্দমাত পৰি বা বা বৃদ্ধ লোক আদি। নলাত এনেকে ড্ৰেইনত পৰি মানে বহুতৰ মৃত্যু মানে, অ মৃত্যু মুুখতো পৰা মানে আমি খবৰ পাইছো, হয় নে?
শুনি আছা?
এইকেইদিন দুই চাৰি দিন আগতে আমি, এ এটা সামাজিক মাধ্যমত নিউজ পাইছিলো যে এজনী, আ অ এইজনী কি বাইদেউ এই কি কয়, তোমাৰ নলাত পৰি কিনে মৃত্যু মুখত
অ হয় হয় হয় পাইছিলো পাইছিলো। চোৱাচোন কিমান মানে মৰ্মান্তিক। ঘটনাবিলাক মানে হয় নে? তেওঁলোকে নিজৰ মানে কৰ্ম সংক্ৰান্তে ধৰা, আহ উপায়ো নাই দিয়াচোন এতিয়া বানপানী হলেও তেওঁলোকে কামততো যাবই লাগিব। এ কামত নগ'লেতো পইচা নাপাব গতিকে কামত ইমান আশা কৰি তেওঁ গৈছিল। কিন্তু সেনেকুৱা যে ৰাস্তাত সেনেকুৱা এটা দুৰ্ঘটনা হব এতিয়া মানে বহুত বেয়া লাগিছে কথাটো। শুনি মানে। বা এই এইবিলাকৰ বিষয়ে মানে, এতিয়া কি ক'ব এতিয়া মানুহ বিলাকৰো ভুল কিছুমান আছে, এই ধৰা নলা বিলাকত জাবৰ যোথৰ পেলাই আহ, ড্ৰেইনবোৰ নলাবোৰ ব্লক কৰি দিয়ে একেবাৰে বন্ধ কৰি দিয়ে। আৰু সেইবোৰত মানে এইবিলাক পানীত। টো গুচি যাব নোৱাৰে, নাযায় মানে ৰাজপথলৈকে ন আহি যায় পানীটো। আহিলেতো বানপানী সৃষ্টি হ'বই, নে কি কোৱা?
হয় ঠিক কথা কৈছা তুমি এইবাৰ মই বজাৰলৈ গৈছিলো হয়নে? আ যাওঁতে মই মই অলপ চাইডত। মানে থিয় হৈ কিনে চাইছো কেনেকে কি কৰে কি নকৰে মাছ কাটি আছিলে বেপাৰীয়ে।
ওম ওম।
টু তেতিয়া চাওঁতে মই ক'লো গৈ কিনে দাদা মোকো দিব এক কেজি মান অ দিয়া তি বনাইছে মাছ। ন ভালদৰে বনাই কিনে এই জাবৰ জোথৰ যোনটো থাকে মাছৰ কাটলাবোৰক কাটলাবোৰ।
হয় হয় হয় হয়।
এইবোৰ মানে তোমাৰ বুটলি কিনে এটা প্লাষ্টিকত ভৰাই কিনে। এই তোমাৰ যোনটো যুখন যোনখন ডেৰেন থাকে, নলাৰ পাইপ যোনখন থাকে মানে গাত, তো তাতে গৈ কিনে সোমাই দিছেগে কেৰীবেগটো।
ইচ ইচ ইচ তাৰ আৰু পানী ক'ত যাব নহ'লে হয়নে?
ভাবাচোন এতিয়া এদিন মই দেখিলো কিন্তু এদি চোৱা এদিন দেখিলোঁ মই মানুহজনক সুধিলো দাদা আপুনি, কেইবছৰ হল ইয়াতে দোকান দিয়া, দাদাই কৈছে ভাইটি মোৰ বাৰ চৈধ্য বছৰ মান হল।
অঁ অঁ
হয়নে, ত তুমি নিজে ভাবা এ বোৰ মানুহে যদি বাৰ চৈধ্য বছৰৰ পৰা, আ অলপ মানে এনেকে নলাত যাবৰ জোথৰ।
উম হুম হুম তাকেইতো। অ তাকে মইয়ো হয় হয় মইয়ো অভি অভিজ্ঞতা তেনেকুৱা পাইছো আমাৰ ঘৰৰে মানে অঞ্চলৰ কিছুমান লোকে তেওঁলোকৰ জাবৰ ঘৰৰ সম সমস্ত জাবৰ জোথৰবোৰ কি কৰে মানে এ গৈ থৈ ড্ৰেইনৰ কাষত বা নলাত তেনেকে পেলাই দিয়ে। আৰে সিহঁতে এইটো ভাবি নাচাই যে আজি পেলাইছে কালি পেলাইছে এটা সময়ত যেতিয়া দে- নলাটো বন্ধ হৈ যাব হৈ গলে সেই যেতিয়া বানপানীৰ সৃষ্টি হব। বানপানীৰ সৃষ্টি হলেতো এনেকুৱা নহয় যে বানপানী সৃষ্টি হ'লেটো এনেকুৱা নহয় যে অকল আমাৰ বা তোমাৰ সমস্যা হ'ব সকলোৰেটো তেওঁলোকৰো সমস্যা হ'ব হয়নে নহয়
হয় হয়
সেই এই বস্তুতো পৰা কিয় বা মানে মানুহখিনিয়ে ভাবি নাচায় যে মানে কি ক'ম আৰু হয়নে এইবিলাক অলপ চাব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হব লাগে কিন্তু মানুহ।
হয় অ আৰু তেতিয়া মই এ মানুহজনক সুধিছো সুধিছো সোধাৰ পিছত কৈছে বাৰ চৈধ্য বছৰ হৈছে মোৰ ইয়াত দোকান দিয়া বুলি। আৰু তাৰ পিছত যে দাদা আপুনি বাৰ চৈধ্য বছৰৰ পৰা দোকানতো দি আছে বাৰ চৈধ্য বছৰ পৰাই আপুনি এনেকে গাঁতত মানে পেলাই আছে নে জাবৰ জোথৰটো।
হয়
তেতিয়া মানুহটো মানে অকনমান অকমকাই গ'ল মানে কথাটো ক'ব পৰা নাই মোক যে এতিয়া কি ক'ম।
অ অ অ হয় যিহেতু মানে ভুলতো দেখ ভূলটোটো তেওঁৰেই হয়। হয়নে তেওঁলোকৰ এতিয়া উত্তৰ নাই।
হয় মই ভালদৰে তেওঁক কথাটো বুজাই দিলো দাদা আপুনি যদি এনেকে আজি আজি আজি দি আছে মই ইয়াত আছো বুলি মই ক'লো বেলেগেতো নকয়। নকলে হয় কোৱাও নাই চাগে এইটো কাৰণে আপুনি দি আছে আ এইটো কওঁতে দাদাই কলে ভাইটি হয় ভাইটি এতিয়া যি হ'ল হ'ল এতিয়া আৰু ক্ষমা কি কয় ক্ষমা কৰি দিয়া মোক আজিৰ পৰা মই এনেকে নকৰো। আহ প্লাষ্টিকত ভৰাই কিনে ভালদৰে ক'ত তোমাৰ ডাষ্টবিন থাকে তাত গৈ কিনে মই পেলাই দিম।
অ অ অ ঠিকেই তুমি এইটো বহুত ভাল তুমি এইটো তেওঁক শিক্ষা দি আহিছা এনেকৈ মানে আমি যতেই হওক কি বহুত মানুহে নকয় আচলতে আমি এইবোৰত মাত মাতিব লাগে হয় নে কব লাগে যে অ ঠিকেইতো তুমি বহুত ভাল কাম কৰিছা এইটো। গতিকে উম মানে কি ক'ব বানপানীটোতো মানে সকলোকেটো সমস্যাটো সৃষ্টি কৰেই। কিন্তু মানে এই বানপানীৰ মানে মই এটা মেইন কাৰণ বা আচল কাৰণ যদি ক'ব যা- আমি মানুহবোৰে, মানুহবোৰে কি কৰিছো পাহাৰৰ মানে মাটিবোৰ খান্দি কাটি পেলাইছো বা গছ-গছনি কাটি পেলাইছো। এই গতিকে পাহাৰৰ পানীটো মানে নামি আহি আমাৰ ভৈয়ামত পৰে। ফলত আৰু আমাৰ নলা নৰ্দমা বোৰ বন্ধ কৰি দিছো জাবৰ-জোথৰ পেলাই। সেইবোৰ আমি কৰিব নহব আমি মানুহেই প্ৰথমতে অকণমান সচেতন হব লাগিব। তাৰ পিছতহে মানে ধৰা অ মানে আমাৰ সমস্যা বিলাক সমাধান হব নে কি কোৱা।
হয় হয় ঠিক কথা কৈছা তুমি এ যিহেতু আজি আজিকালি অ চৰকাৰেও এই ডাষ্টবিনৰ সুবিধা কৰি দিছে। হয়নে নগৰ নিগম অ ইয়ে
অ পৌৰ গুৱাহাটী পৌৰ নিগম উম
পৌৰ নিগম ত' মই দেখিছো বহুত মানুহে এই ডাষ্টবিনৰ ব্যৱহাৰ কৰে। তোমাৰ চৰকাৰে যোনখন দিছে তাক ব্যৱহাৰ কৰে, কিন্তু প্ৰায় ভাগ মানুহ এনেকে থাকে যেনেকে মানে যোনজন মানে যোনবোৰ তোমাৰ ৰাতিটো ডাষ্টবিনটো মানে জমা কৰি কিনে ৰাতিপুৱা যেতিয়া কামলৈ যায় তেতিয়াই এই প্লাষ্টিকত ভৰাই কিনে। ভালদৰে লৈ গৈ কিনে ৰাস্তাৰ ঠাইত মানে চাইডত পেলাই দিয়ে। হয়নে এনেকুৱাও মই বহুত দেখিছো।
হয়।
এনেকুৱা মই বহুত দেখিছো আৰু মানুহ কেইজন অশিক্ষিতও নহয়, শিক্ষিত মানুহ ভাল মানুহ।
হয়, হয়, তাকেইটো তেতিয়াহ'লে বন্ধু আজি তোমালোক ভালে লাগিল আলোচনা কৰি।
নিশ্চয়, নিশ্চয় আৰু কোনটো দিনত তেনেকৈ ভাল ভাল বিষয়ত কথা পাতিম আমি?
অহ, অহ, ঠিক আছে।
ঠিক আছে, ধন্যবাদ।